শনা পাইছোঁ তুমি শুনি আছা?
মই শুনিছোঁ শুনিছোঁ অ, তুমি কি কৰি আছিলা?
মই এয়া তোমাৰ পথাৰলৈ গৈছিলো পথাৰৰ পৰা আহি পেলাই এই গা পা ধুই পেলাই অলপ ৰৈছোঁ আৰু।
চাহ তাহ খালা নাই?
তাটা খালো খালো তুমি?
মই তোমাক খাইছোঁ এই গম পানী অকনমান মই ৰাতিপুৱা গম পানী খাও যে গম পানী অকনমান খাই চাহ খাইছোঁ।
ভাল দেই এইটো গেছৰ কাৰণে বহুত ভাল হওম ভাল ভাল।
ভাল ভাল তোমাৰ এতিয়া হেৰিও কৰিব লাগে এই ৰাতিপুৱা এতিয়া গৰম দিন যে,
অ,
কেতিয়াবা অকনমান মানে হেৰিও কৰিব লাগে তোমাৰ এই কুহুমলীয়া যে গম পানী, তাতে নেমু চেপিও খাব লাগে নেমু চেপি খালেও ভাল মানে।
ভাল ভাল এইটো বেয়া নহ'ল ফেট ফেট বাৰ্ৰ কাৰণেও ভাল ন?
ফেট বাৰ্ অ ফেট বাৰ্ন হয় অ,
এই মই মানে গৰম পানীটো খাই পেলাই একদম অশান্তি পাওঁ ময় বেয়া পাওঁ দেউাইও বেয়া পায় মানে মই বহুত বেছি বেয়া পাও মানে কেলে তোমাৰ গম পাইো খালে টেষ্ট নোপোৱা নিচি লাগে।
অ, অ, হয় বাৰু হয়।
সেইকাৰণে ঠাণ্ডা পানীটোৱ খাওঁ পুৰা চফাকে ঠাণ্ডা পানীোৱ খাওঁ মানে বেমাৰ হলেও খাওঁ কেে নাই মানে।
অ, অ, এই এই তোমাৰ সদায় গম পানী খোৱাটোৱো বেয়া বেয়া ৰাতিপুৱা।
অ,
তোমাৰ সেই ঠাণ্ডা প মানে কি হয় গোটেই ৰাতিটো মেটাবলিজমত গোটেই শৰীৰটো হেৰি হৈ থাকে ন, ৰাতিপুৱা মানে পৰা ডিহাইড্ৰেট হৈ থাকে বড টো ডাইৰে্ট চাহ কাটিব নালে ঠাণ্ডা পানী হলেওাব লাগে মানে।
অ,
মই মানে তোমাৰ ফোন কৰিছিলোঁ মই এই চিমিনা মানে চ হেৰিয়ৰ ওপৰত তোমাৰ সামাজিক এই কথাবিলাকৰ ওপৰত বা এই এতিয়া বাৰু মই অকণমান ৱৰ্ল্ডৱাইড লৈছোঁ বাৰু।
অ, অ, কোৱা।
হয়তো সেই বিষ-বিষয়ৰ ওপৰত মানে অকণমান মই এ, বিচাৰ চেবুল টপিক মানে লিখি আছোঁ মানে। দেই, আৰু-আৰু যিহেতু তুমি ইয়াৰ লগত জ-জড়িত, গতিকে গতিকে, তুম-তুমি মানে ডাঙৰ হিচাপে জানিব বিচাৰিছোঁ, মানে কথাখিনি আলোচনা মাধ্যমে নিব বিচাৰিছোঁ।
অ, থিকেই না আলোচনাৰ মাধ্যমে যিকোনো কথা জানিব লাগে তেতিয়া বেছি জানিব পাৰি আৰু সহজে জানিব পাৰি কথাবোৰ।
হয়, হয়, হয়, মানে কথাটো এনেকুৱা সাম্প্ৰতিক সময়ৰে কথা গোটেই এতিয়া বিশ্বত আমি দেখিছোঁৱে ন তোমাৰ এতিয়া যুদ্ধ বিগ্ৰহৰ কাৰণে আমাৰ ভাৰতৰ অৰ্থনীতিতে হওক ভাৰতৰ সামাজিক ক্ষেত্ৰখননৰ কিমান খিনি পইচা আমি দেখিছোৱে হেৰি এতিয়া তোমাৰ কেইদিনমানৰ আগতে আমাৰ তেলৰ অভাৱৰ কথা চোৱা, হয় নে নহয়? তেলৰ অভাৱৰ তেল তেলৰ ভাৱে চোৱা বা আজি এ বিভিন্ন হেৰিয়ৰ ক্ষেত্ৰত বস্তু পাতিৰ ক্ষেত্ৰত বিদেশী প্ৰয়ৰ ক্ষেত্ৰত কিনিব পৰা নাই অ আহ হৈছে হৈছে। হয়, গতিকে মানে বিষয় এইটো এনেকুৱা ধৰণৰ আজি বিশ্বত শান্তি ক্ৰমাৎ কিয় নাইকিয়া হৈ গৈ আছে বা শান্তি দুৰ্লভ দুৰ্লভ কিয় হৈ গৈ আছে মানে সহজে মানে শান্তি এতিয়া দেশসমূহৰ মাজত স্থাপন নোহোৱাই হৈছে। দেই কথাটো তেনেকুৱা ধৰণৰ গম পাইছা নাই? এতিয়া এ এ-এতিয়া দুহেজাৰ বাইশ চনত হৈ যোৱা আমি মই এনে প্ৰথম তোমাৰ উদাহৰণ হিচা আমি যদি দুইহেজাৰ বাইশ চনত হৈ যোৱা ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ কথা ক'বলৈ যাওঁ।
উম,
তেতিয়াতো দেখিছোৱে এখন দেশে আনখন দেশক কেনেকুৱা ধৰণৰ বিধ্বংসী ৰূপ ঘটাইছে। তুমি দেখিছা গোটেই দেশখনৰ জন জনসাধাৰণৰ ম মানে কি ক'ম মানে সেইটোৱেই। আচলতে তেওঁলোকৰ যুদ্ধ যুদ্ধ কৰি যদি গোটেই জনসাধাৰণৰ ইমান খিনি হাৰশাস্ত কৰিব হয় আচলতে পায় কি তেওঁলোকে? জন যদি উ আচলতে যুদ্ধ মানে জনসাধাৰণৰ মৃত্যু কামনা কৰা নেকি বাৰু?
আচলতে তুমি যিটো কৈছা যে বিশ্ব শান্তিৰ বিশ্ব মানে যি বিশ্বৰ অশান্তি কিয় হৈ আছে বিশ্বৰ আজিকালি তোমাৰ শান্তি স্থাপনতটো বহুত ডাঙৰ কথা যাৰ কাৰণে প্ৰথম কথাটো হ'ল এই বিশ্ব শান্তি স্থাপন কৰিবলৈ বহুতো কিন্তু আন্তঃৰাষ্ট্ৰীয় সংস্থাই কাম কৰি আছে ত' বহুত খিনিয়ে চেষ্টা কৰি আছে কিন্তু তাৰে কিছুমান এনেকুৱা এনেকুৱা কিছুমান দেশ আছে এনেকুৱা কিছুমান সমস্যা আছে যিবোৰ মানে, তোমাৰ এককেন্দ্ৰিক নিচিনা হৈ যায় যে দেশখনৰ কথা মানে দেশ খুনেহে সেইবোৰ সমস্যা বুজিব পাৰে বা উপলব্ধি কৰিব পাৰে কিন্তু তাৰ বাকী যিবোৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা আছে সেই সংস্থাবোৰে কিন্তু সেইবোৰৰ নিৰ্মূল কৰিব ন-নোৱাৰে এতিয়া মই তোমাক আচলতে বিশ্ব বিশ্ব যিটো বিশ্ব শান্তি ভংগ হোৱাৰ একদম একদম এটা মই সাধাৰণ তোমাক কথা কৈছো চুোৱাা এই সীমান্ত বিবাদৰ কথা যুদ্ধ আৰু সীমান্ত বিবাদৰ কথা তুমি ক'ব পা প্ৰথম আচলতে আন্তঃৰাষ্ট্ৰীয় সমস্যাত প্ৰথম আৰম্ভণিয় সীমা বিবাদৰ পৰা হয়। কেৱল তুমি আন্তঃৰাষ্ট্ৰীয় অ, আন্তঃৰাষ্ট্ৰীয় পেঠাপটত যোৱাৰ আগতে তুমি নিজৰ ঘৰখনৰ কথা ক চোৱা তোমাৰ ঘৰ খনৰ আৰু কাষৰ ঘৰ খনৰ যদি জেওৰা খনো যদি ভাল কিবা নয় তেয়াও কিন্তু সেই দুৰ মাজত কিন্ত মতানৈক্য সৃষ্টি হয়।
অ হয় হয় তাৰ পৰা আমাৰ হয় হয়।
পথাৰত যদি তুমি তোমাৰ নিজৰ ভাগৰ আলিটো যদি এ-এহাটো যদি তুমি সিফে যদি দি দা তেতিয়া সেই মানুহোৰে এইবাক তোমাক কবহি যে তই কিয় হয় এইটো কাম কৰিলে। এতিয়া আচল কথাটো আমাৰ নিজৰ ঘৰৰ পৰা আমি নিজৰ ঘৰ পৰা চাব লাগিব আমাৰ নিজৰ চুবুুৰীৰ পৰা চাব লাগিব। এতিয়া কি হৈছে মই তোমাক কৈছো শুনাম যেতিয়া তোমাৰ আমাৰ ভাৰতখন যেতিয়া স্বাধীন হোৱা নিছিলে যেতিয়া অখণ্ড ভাৰত হৈ আছিলে তেতিয়া পাকিস্তান বাংলাদেশ গোটেইখিনিয়ে আমাৰ লগতে আছিলে ভাৰত অখণ্ড ভাৰত হৈ পেলাই ইমানেই এখন াল এখন ৰাষ্ট্ৰ হৈ আছিলে তুমি কল্পনা কৰিব নোৱাৰা তেতিয়াতো আমি কল্পনা কৰিব নোৱাৰো তেতিয়া তুমি আমাৰ ভাৰতৰ তুমি ঐশ্বৰ্যই চাবানে তুমি বিভূতিয়ে চাবানে মানে সকলো ক্ষেত্ৰত কিন্তু আৰ্থিকভাৱে সবল আছিলে আৰু যি বৰ্তমান পাকিস্তানৰ অংশত আছিলে যি পাকিস্তানৰ অংশ ত আছিলে ইফালে তোমাৰ ঢাকাৰ কথা ক'ব পাৰিবা বাংলাদেশৰ কথা ক'ব পাৰিবা সেইবোৰ কিন্তু বহুতখিনি বেছি তোমাৰ উন্নয়ন উন্নতি মানে উন্নয়নশীল অৱস্থাত আছিলে গোটেই কেইখন এইবোৰ এখন এখন ৰাজ্য হৈ আছিলে ন কিন্তু এতিয়া যেতিয়া আমাৰ তোমাৰ স্বাধীনতা যেতিয়া স্বাধীনতাৰ কথা আহিলে তেতিয়া আমাৰ মহাত আাত্মা গান্ধী আৰু এইফালে জিন্না হা এই দুজন মহাপণ্ডিতে মানে কি কৰিলে আমাৰ কিছুমান মডাৰ্ন দেখুৱাওক সিহঁৰ নিজৰ কিছুমান মতানৈক্য কাৰণে সিহঁতৰ নিজৰ ভাদৰ্শ কাৰণে কিন্তু সেইটোক তোমাৰ ভাগ কৰি পেলালেও বৰ্তমানৰ সেই পাকিস্তান আৰম্ভ হ'ল পাকিস্তানৰ সৃষ্টি হ'ল তাৰ পিছত পা তোমাৰ বাংলাদেশ এতিয়া চোৱা তুমি আমাৰ নিজৰ মাজতে যিগিখন দেশ আমাৰ নিজৰ মাজতে আছিলে আমাৰ ঘৰতে আছিলে সেই দুখন দেশ ভাগ হোৱাৰ কাৰণে সেই দুখনৰ লগত কিন্তু আমাৰ সাম্প্ৰতিক সময় সীমা বিবাদৰ কথা তুমি দেখি থাকিবা এই কাৰ্গিল যুদ্ধৰ কথা কোৱা সন্ত্ৰাসবাদ সন্ত্ৰাসবাদক কথা কয় এতিয়া পাকিস্তানেতো পাকিস্তানৰ সন্তাসবাদী পুহি আছে বুলি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সিহঁতক সকলোৱে সন্দেহৰ নজৰে চায়। আৰু সেইটো কথা নহ নহয়নো কিয় কাৰণ সিহঁতে বিভিন্ন সময়ত সিহঁতৰ যি প্ৰশাসনে কৰিব নোৱাৰে সিহঁতৰ যি শক্তিয়ে কৰিব নোৱাৰে বা নিজৰ বাহ্যিক শক্তিয়ে যিখিনি কৰিব নোৱাৰে সিহঁৰ অভ্যন্তৰীণ ভাবে কিন্তু সন্তাসবাদক সিহঁতে বেছিকে উদগনি যগাইছে। আৰু এই বিশ্ব শান্তি ভংগৰ কিন্তু এটা মূল কাৰণ হৈছে এই স সন্ত্ৰাসবাদ সন্ত্ৰাসবাদীখিনিয়ে নিজৰ সিহঁতক এটা মানে উদ্দেশ্য দিয়া হয় দেখনে এটা উদ্দেশ্য দিয়ে সেই উদ্দেশ্যৰ কাৰণে সিহঁতো মৰিবলে বা মাৰিবলৈ কিন্তু সাজু হৈ থাকে।
হয়, হয়, এই সন্ত্ৰাসবাদৰ কথাটো যোনটো ক'লা তুমি সন্ত্ৰাসবাদ টাতো একদম এটা ডাঙৰ সমস্যা সেইটো এটা গম পাইছা নাই? আজি আজি সন্ত্ৰাস সন্তাস সন্ত্ৰাসবাদে যেনে ধৰণৰ তোমাৰ আহ এটা যিহেতুতো লিগেল নহয় গোটেইটো অ, আতংক আতংকৰ সৃষ্টি কৰি মানুহৰ এতিয়া তুমি এ কাশ্মীৰ ফাইল চাইছা বা কাশ্মীৰ ফাইল মাজতে আমাৰ কাশ্মীৰৰ যোনখিনি এতিয়া ঘটনা ঘটি থাকে ইয়াৰ আগতে আ, আজি এবছৰ নে দুবছৰ আগত যে হিন্দু মুছলিম চাই যে হ হৈছিলে যে অ, অ, পে পেহেল পেহেলগাম নামে জেগাত এতিয়া সেইবোৰতোতো আমাৰ ইয়াত যে সেই কল এবাৰ ঘটা ঘটনা নহয় কাশ্মীৰ ফাইল খন তুমি কাশ্মীৰ ফাইলখন চালে তুমি দে-দে দেখিবা চকু কপালত উঠিব মানুহক কেনেকুৱা ধৰণৰ শাস্তি দিছিল হেৰি কৰিছিলে গম পাইছা মানুহক মানুহক মাৰি দামত কাটি ভৰাই থৈ দিছে। হিন্দু-মুছলিম হেৰিয়ৰ ভিত্তিত হত্যা কৰিছে এইখিনিতো আমি দেখিবলৈ পাই আছো।
হয়, হয়। একদম একদম এতিয়া তুমি যিটো ক'লা যে এই হিন্দু মুছলিমৰ কথাটো যে, তোমাৰ বিশ্ব শান্তিত বিশ্ব শান্তি ভংগ হোৱা প্ৰথমতেটো সীমা বিবাদ আহিলে তাৰপিছতে তুমি এই পাকিস্তানৰ উদগণিত পাকিস্তা স্থানৰ তোমাৰ পৈতিকতাত তোমাৰ যিটো জন্ম হৈছে স সবাদ সেই সন্তাসবাদত বাটটো আম দুই নম্বৰত ৰাখিব পাৰিম। এই তিনি নম্বৰতে কিন্তু এই জাতি-বিবাদটোৰ কথা আহি পৰিলে। বৰ্তমান কিন্তু বৰ্তমান সময়ত আমাৰ নিজৰ দেশখন চোৱা, আমি নিজৰ দেশ বাদ দিয়া আমাৰ নিজৰ ৰাজ্যখনতে চোৱা এই জাতিগত কিন্তু বহুখিনি ক্ষেত্ৰত কিন্তু জাতিগত সংঘাতৰ সৃষ্টি হয়। প্ৰথমতে আছিলে তোমাৰ এতিয়া আ, মুছলমান আৰু হিন্দুসকলৰ মাজত এটা বৃহৎ বাক যুদ্ধ চলি আছে যেনে, এতিয়া আনকি চৰকাৰেও এনেকুৱা এটা ব্যৱস্থা কৰিছিলে যে চৰকাৰেও তোমাৰ সেই বুল দুোজাৰ লৈ চৰকাৰেও চৰকাৰেও তোমাৰ সেই বুল দুজাৰ লৈ পেলাই যেনি-তেনি তোমাৰ উচ্ছেদ অভিযান কৰি পেলাই আচলতে সেইটো উচ্ছেদ অভিযান হয়, কিন্তু তা আ মানে মা বহিৰাগত খিনিক উলিয়াই দিয়া কথাটো এটা সত্য কথা কিন্তু তাৰ আঁৰত কিন্তু চবতছে ডাঙৰ বিভিন্ন সংগঠনৰ কিন্তু জাতিগত বিবাদটো কিন্তু আছে জাতিগত ধাৰণা আছে কিন্তু মদ গৰি ভূত মানে মদ গৰবী ধাৰণাটো আছে। কিন্তু বৰ্তমান সময়ত তুমি চোৱা এই যে জাতিগত সমস্যাবোৰ এনেকুৱা ধৰণৰ কিছুমান সমস্যা যিবোৰ তুমি এটা যেতিয়া সমাধান কৰিবা বেলেগ এটা উত্থান হ'ব। এতিয়া কি হৈছে এতিয়া বিহাৰী সম্প্ৰদায় কিছুমান মানুহৰ লগত সৌ সিদিনা আমাৰ মহানগৰত গৈ পেলাই লাগিছে ন'।
লাগিছে, মাৰ মাৰ মাৰপিত লাগিছে।
সেইটোৱে মুছলমান হিন্দুৰ এতিয়া সংঘাত গ'ল। এতিয়া আহিলে আকৌ হিন্দুসক আৰু বিহাৰী সম্প্ৰদায় লোক।
অ', অ', এতি- এতিয়া তোমা আ, এতিয়া তোমাৰ কথাটো শুমা তুমি যোনটো উচ্ছেদ অভিযানৰ কথা কলা হয় নে কথাটো। এতিয়া আমাৰ আমাৰ ইয়াত আমাৰ আজ আজি গাঁও এখনতো আমাৰ সংমিশ্ৰিত জাতি জনজাতি গাঁও এখনতো তোমাৰ এইফালে এখন আদৰ্শ গাঁও বুলি আছে দেই। গাঁওখনৰ নামেই আদৰ্শ গাঁও। গাঁওখন এ, স্বীকৃতিপ্ৰাপ্ত গাঁও জাক গাঁওখন যথেষ্ট খামটি, বড়ো, কছাৰী, অস অসমীয়া গোটেইবোৰ সকলো একেলগে থাকে। কিন্তু আজিলেকে গাঁওখনত পুলিচ আ পুলিচ আহি এটা হেৰি সমাধান কৰিবলে সক্ষম হোৱা নাই কাৰণ তাত আজিলেকে তেনেকুৱা ধৰণৰ কাৰ্য সংঘটিতয়ে হোৱা নাই। গম পাইছা নাই। আমাৰ অস আ, তুমি ভাবানে বাৰু আমাৰ অসমখনত বাৰু তেনেকুৱা ধৰণৰ সমস্যা বাৰু হৈ থাকে মাজ মাজে। কিন্তু ইমানো যে আমাৰ জাতি জনগোষ্ঠীৰ মাজত ইমানো হেৰি নাছিলে মানে মতানৈক ক্য নাছিলে যে ই- ইটো জাতি আনটো জাতিক দেখিলে ঘৃণা কৰা সেই কিন্তু সেইটো নাছিলে।
হয়।
কিন্তু এই স বৰ্তমান সময়টো ৰাজনৈতিকভাৱে হওঁক বা সামাজিকভাৱে হওঁক বস্তুটো এনেক কুৱা ধৰণে বিয়পি পৰিছে বা এনেকুৱা ধৰণে মানুহৰ মনত সোমাই পৰিছে। যে দেখিলেই শত্ৰুতা। দেখিলে শত্ৰুতা আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিম। যে এ, ৰাজনৈতিক ক্ষেত ত্ৰ এটা বেলেগ বহুত বেয়া ধৰণৰ মই তাত ডাইৰেক্ট তেওঁলোকে এককেন্দ্ৰিকভাৱে জাতি জাতি এটাক আচলতে আক্ৰমণ কৰিছে বুলি ক'ম, কাৰণ কেলে আক্ৰমণ কৰিছে, কাৰণ কোনোবা বিদেশী বা কোনোবা আ, অ'। হেৰিয়ৰ কাৰণে তেওঁলোকে ছে বসবাস কৰি থকা লোকসকলৰ বা আগৰ পা বসবাস কৰি থকা লোকসকলক হাৰাশাস্তি কৰিছে নাই বাৰু?
কৰিছে। এইটো আচলতে এটা অজুহাত মই তোমাৰ এইখিনি কথা কৈছোঁ বৰ্তমান অসমৰ প্ৰেক্ষাপটত ন' অসমৰ চৰকাৰেও কিন্তু এইটো এটা আমাৰ সংবিধানত লিখা আছে যে ভাৰতবৰ্ষখন এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ য'ত তোমাৰ প্ৰত্যেক ধৰ্মৰ মানুহে নিজৰ বিচাৰ বুদ্ধি, নিজৰ আদ্য উপাসনাৰে তেওঁলোকে থাকিব লাগিব যাতে সেইখিনিৰ পৰা আনৰ কোনো অসুবিধা নহয়। হয়নে কিন্তু এত এতিয়া আমাৰ বৰ্তমান সময়ত মই তুমি একদম শুদ্ধ কথা কৈছা যে কিছুমান মানুহৰ বাবে কিছুমানে হাৰাশাচ তি সন্মুখীন হ'ব লগা হৈছে। ইয়াত এটা ভুল এটা আছে নোহোৱা নহয়। চৰকাৰখনৰোঁ ভুল আছে, আমাৰ জনসাধাৰণৰোঁ ভুল আছে, কিছুমান সংগঠনৰোঁ ভুল আছে। এতিয়া তুমি যি আদৰ্শ গাঁওৰ কথা কৈছা, আদৰ্শ গাঁওত তোমাৰ প্ৰদু এতিয়া বা তিনিটা তাতোধিক তোমাৰ জনগোষ্ঠীৰ লোকসকল একেলগতে মিলি ইটোৱে সিটোৰ অ' নিৰ্ভৰশীল হৈ পেলাই সিহঁতে চলি আছে আগৰ পৰা চলি আছে আৰু এখন এটা আমাৰ ককা দেউতাৰ দিনা আমি যেতিয়া জন্ম নহৈছিলো তেতিয় পৰা আমি সেই বস্তুতটো দেখি আছো। কিন্তু বৰ্তমান এনেকুৱা এটা সমস্যয়া হৈছে যে বহিৰাগত কিছুমান লোকে সিহঁতৰ নিজৰ ঠাই এৰি পেলাই আমাৰ জেগাৰ তোমাৰ জীৱন নিৰ্বাহ কৰিব বাবে এহঁতে প্ৰব্ৰজন কৰি আহিছে প্ৰব্ৰজনৰ ধাৰণাটোতো তুমি জানাই ন কাৰণ সিহঁতে তাৰ পৰা ইয়াত এটা ভাল এটা উন্নত জীৱনৰ মানদণ্ড সিহঁতে বিচাৰি পেলাই সিহঁতে ইয়ালৈ আহি যে এই যে আহিলে আহি পেলাই কিন্তু সিহঁতে নিগাজীিকৈ কোনোবা এটা জেগাত থাকি গ'ল সিহঁতে যাবলৈ নিবিচাৰিলে আৰু কেতিয়াবা যদিহে এশজন মানুহে আহিছে এশজনৰে কোনো দুজন মানুহে বিভিন্ন সমস্যাত লৈ পেলাই তেনেকুৱা কিছুমান অপৰাধমূলক কামত লিপ্ত হ'ব হোৱা দেখা দেখা যায় আৰু সেই যে দুজনে যে অপৰাধ যে কৰিলে সেই দুজনৰ কাৰণেই সেই গোটেই এশ জন মানুহ কিন্তু আমাৰ থলুৱা মানুহখিনিৰ কাৰণে এ শত্ৰু আৰু বদনামী হৈ পৰিলে এতিয়া নহবওনো কিয় নহবনো কিয় তুমি নিজৰ জেগাত যদি তোমাৰ আই মাতৃ সকল ভ বাই ভনীসকল যদি এ তোমাৰ ওলাই যদি যাব নোৱাৰে এ বজাৰলৈ যদি যাব নোৱাৰে সেই তেনেকুৱাত কিছুমান দুৰ্বৃত্তৰ কাৰণে যদি যাব নোৱাৰে তেতিয়া তোমাৰ খং নুঠিব নে সংগঠনক খং উুঠিব নাই থলুৱা লোকসকলক খং উুঠিব।
অ' নি নিশ্চিত ৰূপে নিশ্চিত ৰূপে এইখিনি কথাটোতো হয় কাৰণ সেইখিনি বৰ্তমান সময়ত ঘূৰি থকা দেখা পোৱা গৈছে কিন্তু মই এটা কথা মই এটা কথা